হেল্ল' অ, শুনিছানে?
অ, শুনিছো-শুনিছো
হেল্ল'
অ-অ, হেল্ল' মই শুনি আছো, তুমি শুনিছা নাই?
হেল্ল'
অ, মই শুনি আছোঁ। তুমি শুনিছা নাই?
হয়, কোৱাচোন এই ন নেটৱৰ্কৰ প্ৰব্লেম হৈ আছে অকণমান।
অ, এনেই শুনিছা নাই এতিয়া?
হেল্ল'
ভালকৈ শুনা পোৱা নাই নেকি তুমি?
পাইছোঁ-পাইছোঁ, এতিয়া পাইছোঁ কোৱা।
অ-অ, মানে এ মই ফোনটো কৰিলো আজি কি কৰি আছানো বোলো? বহুত
তাকে-তাকে, খবৰ-খবৰ ল'ব। সময়ে পোৱা নাই, মানে তোমাৰ এই এই স্কুল, কলেজ এইবিলাক পঢ়া সেইৰ লগত লাগি থাকোঁতেই যায় দিনটো, তাৰপিছতে আকৌ সেই আহি পাওঁ অকণমান দিনটো জিৰণি লওঁ এতিয়া। অকণমান দিনো ছুটি, মানে তোমাৰ দিনটো দীঘল বাৰু হ'লেও সেই কামেই মানে হেৰিয়ে নহয়, সেইকাৰণে ফোন কৰা হোৱাই নাই মানে।
অ, গম পাইছো বাৰু অলপ ব্যস্ত। ব্যস্ত বুলি, কাৰণ ইমান দিন হল খবৰ এটাও পোৱা নাই। বাকী মোৰ ভালেই, মোৰনো আৰু কি ভাল বেয়া দুইটাৰ মাজতে আছো আৰু। বেয়া নহয় বাৰু ভালেই।
অ-অ, মোৰ ভালেই বাৰু।
তাকে হেৰি, এ আজি আহিছে লগৰ কেইটামান সিহত কেইটা আকৌ বাহিৰত মানে তোমাৰ সিহঁতকেইটাই বাহিৰৰ অ বাহিৰৰ মানে তোমাৰ ফ্ৰৰেইন কানট্ৰিত থাকে। সিহঁত সেই বিদেশত থকা যে সিহতকেইটাই আহিলে, অহাৰ পিছত আজি সিহঁতক অকমান এনে ওচৰে পাজৰে ফুৰাবলৈ নিলো। সিহঁত তোমাৰ কালি আহি পালেহি। তো সিহঁত আহিলে, তোমাৰ অ' এৰ'প্লেনত আহিলে। আকৌ সিহঁতক আনিবলৈ গ'লোঁ কালি। কালি আকৌ আনিবলৈ যাওঁতে যিখিনি ঘটনা, মোৰ কি হ'ল, আগদিনা এখন গাড়ী চাবিতো ক'ত থলো মই বিচাৰি নোই পোৱা নোপোৱা হলো নহয়। তাৰপিছত আকৌ বিচাৰি, বিচাৰি পালোগে বাৰু। চাই মেলি আকৌ সিহঁতক সেই ৰাতি খনেই গৈছোঁ মই। গৈ আকৌ সিহঁতক আনি, মে মেলি ঘৰত পোৱাই থাকিলে, আৰু সিহঁতে তেনেকে। তাৰপিছত দিয়া। ডাঙৰ কথাটো হ'ল, সিহঁতক খাবলে লাগে, আমাৰ এইবোৰ আমাৰ যি থলুৱা খোৱা বোৱা বোৰ। থলুৱা খোৱা বোৱা মানে আমিতো, অ আমি বোৰেতো খায়ে থাকো। এতিয়া সিহঁতকো সেইবোৰ মানে তেনেকুৱা বস্তু। টোকো লাগে।
অ বিচাৰিবই আৰু এতিয়া। তাৰ সোৱাদ লবলেকে আহিছে তাৰ ঘৰত
হয় অ' সেইটোয়ে ইমান দূৰ পাই আহিছে, আৰু কিবা এটা খাও বুলি খোৱাৰ পিছত মই আকৌ ক'ব নোৱাৰোঁ ন। হয় সেই নালাগে বুলি আনিবলৈ কষ্ট। ত হ'ব বুলি কেনেকে কমনো। সেইকাৰণে কব পৰা নাই আৰু মই বোলো
যোগাৰ কৰিম আৰু কেনেবাকে
অ' সেইটোৱে ভাবিছোঁ। কাৰণ সিহঁতে এইবোৰ দেখি থাকে যে, য'ত, ত'ত। এই মেইনলি এইবোৰ ভিডিঅ' চিডিঅ'বোৰ কত দেখি থাকে? এই যে তোমাৰ ধৰি লোৱা, কেতিয়াবা হাঁহৰ মাংস অ'! কেতিয়াবা দেখিলে আৰু সিহতে পাৰ মাংস কিবা কিবি এইবোৰ মানে
সেইটোৱেই, ডাঙৰ কথাটো।
সেইকাৰণে ভাবিলোঁ বোলোঁ হয়, খোৱাই দিওঁ আৰু।
খোৱা আৰু বিদেশৰ বন্ধুক।
উম ব ত উম তুমি যদি আজৰি আছা আহিব পাৰা দেখোন তুমি কালিলৈ মানে গুচি আহিবা।
অ অ কাইলৈ বন্ধ নহয় তোমাৰ যাব পাৰিলোহেঁতেন কাইলে দেই কাইলৈ আজৰি সময় আছে বাৰু।
অ তেতিয়া কাইলৈ আহিব পাৰিবা তো।
বাকী অসমীয়া চখমীয়া বুজি পাই নাই লগৰকেইটাই?
সিহঁতে অসমীয়া কি বুজি পাব।
নাপায় ন ইমান।
সিহঁতৰ আগত মই অসমীয়া যি তি কথা কওঁ যে উ ধেমালিটোও কিবা কিবি কৈ থাকো এতিয়া সিহঁ তাকে চাই চাই হাঁহি সি হাঁহি
তাকেসেহ। আকৌ তেওঁলোকে ও ও হয় বাৰু তেওঁলোকে ক'বলৈ বিচাৰিলেও আমাৰ ক'বলৈ বিচাৰিলে আকৌ তেওঁলোকৰ কথা শুনি আমাৰও হাঁহি উঠে।
অ সেইটো সিহঁতে আকৌ অসমীয়া আকৌ কয় কেনেকে? ইহতে যিখিনি অসমীয়া কথা কয় এই হৰি মই সিমানখিনি কুলে মানে ইমানখিনি সিহঁতৰ কথা এটা শেষ শুৱালে মই হাঁহোতেই যায় মোৰ।
তাকেহে তাকে সেইটো কথাই কৈছো মই।
অ সেইটোয়ে তাকে এতিয়া ভাবিছো ছো বোলো এই ওচৰৰে আছে বা ওচৰৰে দাদা এজনৰ ঘৰত তেনেকে হাঁহ কিবা কিবি আমাৰ আকৌ ঘৰত তেনেকে নাথাকে যে আৰু ইমান খোৱাও নহয় ন।
ওম ওম
সেইকাৰণে ভাবিলো কি এ যাও ওচপাই আনোগে। আৰু এতিয়া সিহঁতৰ আকৌ তোমাৰ এ এবিধ বনালে নহ'ব ন। হাঁহৰ লগত ধৰি লোৱা অকল হাঁহৰ আঞ্জা কন থাকি কিলে নহ'ব হাঁহৰ ভাজি লাগিব সিহঁতক। আকৌ হাহ ৰ লগত কোমোৰা বনাব লাগিব। আকৌ হাঁহৰ লগত আকৌ কিচু- কিছুমানে তোমাৰ এই যি টিবোৰ দেখি থাকে ন। এতিয়া আমি আমিও ইমান খিনি নাজানো ন আমাৰ ককা আইতাহঁতে যিমান খিনি বনাইছিলে বা আমাৰ দেউতাহঁতেও কিন্তু জানিছিলে। আমিবোকে আকৌ ইমানখিনি কি নাজানোঁ কেনেকে বনাই ক'ত বনাই। কি বনাই?
অ সেইটোৱে কথাটো। হয়।
আৰু বিশেষকে জুইত বনোৱা কথাটো অলপ বেলেগ হয়।
আকৌ যিটো আজিকালিতো উম।
অ অ কি কৈছা কি কৈছা।
আজিকালিতো তোমাৰ জুইৰ ব্যৱহাৰটোতো খুব কমেই হয় আমাৰ মানুহৰ ঘৰত।
অ সেইটোয়ে জুইৰ মানে তোমাৰ খৰিত আজিকালি বনোৱাই নহয় ন।
নহয় অ সেইটোৱে কৈছোঁ। অ।
খৰি কেইডাল কোনে ইমান খৰি তেনেকে গোটাই থাকিব তোমাৰ প্ৰত্যেক সাজতে খাব কাৰণে আৰু। তেনেকে খৰি গোটাই থাকিবলৈ মানুহ। নাই মোৰো ইমান এটা সময় নহয়তো খৰি খিনি গোটাই থাকিবলে। সেইকাৰণে মইয়ো। এ হ'লেও সিহঁতকেইটা আহিম বুলি ক'লত। মই ফতাফত। কালি কেইডাল মান খৰি গোটালো। আজি ৰাতিপুৱাও সেই উ আকৌ। খুড়া এজন আহিছিলে। খুড়া এজনকে ক'লো বোলো মই এনেকে। যাওঁ আপুনি দুডাল মান খৰি অলপমান গোটাই থ'লে হ'ল আও। সিহঁত হ'লে কিবা এসাঁজ দুসাঁজ। বনাব পৰাকে।
তাকে নিজেও বনাই খোৱা হ'ব বহুত দিনৰ মূৰত।
মানে খোৱা নাই ন আমি বহুত। তেনেকে খৰি খৰিৰ জুইত তেনেকে খোৱা নাই অকল গেছত বনাই।
বাকী এতিয়া। কিমান দিন থাকিব বন্ধু।
সিহঁত থাকিব দুদিনমান। দুদিনমান থাকিব মানে সিহঁতে তোমাৰ এই হেৰি চাবৰ কাৰণে আহিছিলে মাজুলীত যাব বোলে, আকৌ মাজুলীত যোৱাৰ পিছত সিহঁত শিৱসাগৰো যোৱাৰ কথা। মানে ভালেমান দিন লৈ আহিছে আৰু সেইকাৰণে দুদিনমানৰ সেই আমাৰ ঘৰত থাকি যা আঙুলি আহিলে।
অহ।
এ সিফা সেইফালে নিম ৰবা মানে তোমালোকৰ সেইফালে অলপমান দেখাবলগীয়া জেগা আছে নহয়। আৰু তুমিও আহিবা তেতিয়া কাইলে।
তাকে মই গৈ কাইলৈ চ চা-চিনাকিটোও হৈ লম তেতিয়া আহিবলৈ সুবিধা হ'ব। অকমান কমফৰ্ট
অ সেইটোৱেই, সেইকাৰণে মানে কাইলৈ আহিবা।
অ-অ মই যাম বাৰু কাইলৈ এপাক দেই, ভাবিছো মই।
ৰাতিপুৱা আহিবলৈ অসুবিধা হ'ব নিকি তোমাৰ?
অ ৰাতিপুৱা নহয়। কি কিবা ট্ৰেইন আছে নেকি?
নহয় মানে ৰাতিপুৱা যদি আহা তোমাৰ তেতিয়া আমি গোটেই কেইটা ওলাই যাব পাৰিম আৰু অকমান। সিহঁত তোমাৰ কাইলৈ নাযায় মান মাজুলীলৈ। সিহঁতে তোমাৰ পৰহিলৈ মানে যাব চাগে। পৰখিলে যোৱা কথা আছে কেতিয়া কেতিয়াবা যোৱাতটো হয়। সেইকাৰণে কালিলে এপাক
অহ, উম। অহ, ৰাতিপুৱা আগতে অকমান তোমাৰ দিনটো অকমান সময় পা পোৱা হ'ব ন ওলাই যাবলে? তাকে বাৰু মই চেষ্টা কৰিম অহ চেষ্টা কৰিম বাৰু যাবলে।
অ চেষ্টা কৰিবাচোন তুমি তেতিয়া আহিবলৈ। কি হয়, কি নহয়। মানে তুমি সোনকালে আহিলে এতিয়া তুমিও অকমান হেৰিব পাৰিবা। ময়ো ধৰি লোৱা তোমাৰ সিহঁতৰলে যদি খোৱা বোৱা বা কিবা-কিবি ব্যস্ত থাকো তুমিয়ে কন লাগি দিব পাৰিবা সিহঁতৰ লগত পাতিব পাৰিবা।
অ তাকেহে হয়। ৰ মই আকৌ সেইবিলাক মানুহৰ পতি তি অকণমান আকৰ্ষণো ক অলপ বেলেগ ধৰণৰ। মই ভাল পাওঁ মানে তেওঁলোকৰ ব্যৱহাৰ পাতি।
অ ভালেই পাবা সিহঁতে তোমাৰ ইমান আৰু উচ্চ শিক্ষিত মানুহ। ধুনীয়া আহিছে ল'ৰা খিনি। অ সিহঁতৰ ল'ৰা তোমাৰ তিনিটা আহিছে। ল'ৰা তিনিটা ছোৱালী তাই দুজনী আহিছে। কালি আকৌ সিহঁতে চাদৰ মেখেলা খিনি দেখিলে যে। এই পিছফালে আমাৰ তাত। ত শালত লাগি থকা। চাদৰ মেখেলা দেখি শিকি খিনি বাপৰে কিমান ফ টো উঠাইছে, আকৌ সিহঁতকো লাগে। তাৰ পিছত সিহঁতক তাৰ পাই দি মেলি পিন্ধো ৱাই
হয় হয়।
কালি কিমান সিহঁতৰ ফটো মাৰিছে।
উম সিঁহতে
তাৰ পা ইহঁত কেইটাকো সেই ধুতি পিন্ধাইছো।
অ'। দেখি থাকে নহয় ভিডিঅ' বিলাকত তেনেক তেওঁলোকৰ নিচিনা ধেৰ আহে মানুহবোৰ।
অ সেইটোৱেই সেইকাৰণে আকৌ।
সেইটোৱে কথাটো।
সিহঁতক চাই চাই সেইটো এতিয়া মানে সিঁহতে এতিয়া ইয়াত চাবলে এইবোৰ লাগে আৰু মুঠত তে। আমাৰ কাৰণে ইমান এটা হেৰি নহয় ন কথাবোৰ, আমাৰ কাৰণে সাধাৰণ হৈ থাকে। এতিয়া ইহঁত আমাৰ জেগাত আহিছে সেইকাৰণে সিহঁতৰ কাৰণে সেইখিনি কথা অকমান বেলেগ ধৰণৰ।
অঁ অঁ। হয় বাৰু সেইটো।
এতিয়া - এতিয়া গোটেই কেইটা ৰুমত সোমাই আছে। চাগে আৰু ইটো সি। এ তাৰে দুটা মানৰ কিবা এনে কে কথা বতৰাও চলি আছে কিবা হেৰিক লৈ, সিহঁতৰ কামক লৈ আৰু সিহঁতে এইকেদিন কেনেকে যাব কি কথা এইবোৰ অকণমান কিবা এটা আলোচনা হৈ আছে সিহঁতৰ
অঁ অঁ সেই সেইেতটো আকৌ ভাল দেই তেওঁলোকৰ সেইটো। আলোচনামূলক সেইটো ভাল হয়, ঘৰতে ঘৰতে অ। কাম আৰু ঘৰতে যোৱা হয় আৰু স্কুল। দিনটো গ'ল দিয়া ভালে ভাে এতিয়া। অকণমান দৌৰিবলৈ গৈছিলোঁ অকণমান এক্সাৰচাইজ কৰিলোঁ আহি এতিয়া। তোমাৰ বহি চোৱা অভ্যাস কিমান পঢ়াত।
অ ভালে বাওঁ ভালেই বাও।
অ বাকী তোমাৰ হ'ব অ তাকে হে বহুত দিনৰ মূৰত কথা পাতিলো ভাল লাগিলে।
অঁ কাইলৈ সোনকালে আহিবা তাকে
অঁ অঁ নিশ্চয় মই তোমাক যোৱাৰ আগত ফোন এটা কৰি দিম দেই।
অঁ অঁ হ'ব হ'ব হ'ব ঠিক আছে। হ'ব দিয়া।
অঁ অঁ অঁ